অও।
আঁহ কি কৰি খাব আৰু?
এহ খবৰ খাতি ভালেই দে।
অঁ' আল ভাল ভাল, আলহী আহিছিল বোলে গল।
অঁ' এ ওচৰ বৌ এজনী আৰু বাইদেউ আহিছিলে। বাইদেউ আমাৰ, এ আহিছিলে এয়া গেছ- ছৰ কিবা বুক কৰিছিলে গেছৰ চিলিণ্ডাৰ বুক কৰিছিলে, কিবা মেছেজ অহা নাই।
অঁ' অঁ'।
এ বাইদেউ জনীয়ে নাজানে, মোক চাবলৈ দিছিলেহি।
অঁ' অঁ'।
এ আহিলে চাত, অঁ গ'ল আৰু এতিয়া- চাহ তাহ বনাই কৰি দিলো খালে, তামোল চামোল খালে, অলপ সময় বহিলে এঘন্টামান বহিলে।
অঁ' বহুত টাইম বহিছে আৰু ন?
অঁ' এঘন্টামান বহিছে, কথা চথা পাতি আছো আও।
অঁ' চাহ তাহ দিলি আও মানে?
চাহ দিলো, চানা বিস্কুট চাহ।
অঁহ' ভালে কৰি লি। গেছৰ আজিকালিটো প্ৰব্লেমতটো কম হৈছে ন, যেনেকে সেইকেইদিনত- যে হৈছিলে -
অ তেওঁ অ - তেওঁ বুকিং কৰিলেহে এতিয়া গেছটো পায় হয় অমুক দিনত অমুক দিনা। এতিয়া বুকিং কৰিব লাগে এই বাইদেউ মানে মোবাইলটো মানে হেৰি - মেছেজটো চাব নেজানে।
অ অ।
এ বাইদেউ অকণ বয়সো হৈছে যে আমাৰ।
অ চবেই নাজানে নহয় হয় মোবাইলটোনো আমি - এতিয়া দিনৰ মানুহখিনিয়েহে বেছিকে জানে আগৰ মানে ত্ৰিশ বছৰ চল্লিশ বছ ৰ মানুহ বিলাকে তেতিয়াতো মোবাইলে নাছিলে আমাৰ দিনতে নাছিলে। সেইকাৰণে উম।
চাব নেজানে যে সেইকাৰণে আহি পেলাই লৰাক সুধিলে লৰাইও চাই দিলে তাৰপৰা মইও অকন - চালো চাই পেলাই মেছেজটো চাই পেলাই, বুকিং কৰি বলৈ মানে মানুহটো যিটো মানুহক দিব লাগিব সেইকাৰণে আকৌ মোৰ তাৰ পৰা আকৌ - হেৰি কৰি পেলাই দি দিছো আও।
অ অ।
বাইদেউয়ে নেজানে দিব।
অ ভালে কৰিলি দে মানুহক সহায় কৰিবও লাগে হয় নজনাটো শিকাই দি বও লাগে কৰিও দিবও লাগে।
এনেই বাইদেউয়ে কিবা এটা হলে আহে আমাৰ ঘৰতে আমুকটো মোবাইলটো কিবা এটা বেয়া হলেও কবহি অমুক - টো হ'ল দেচোন কিং কৰিব লাগে। নেজানে নকয় আহিব তেনেকে কৰিব দিয়ে আও অ। চবৰ ঘৰত অ ওচৰৰ বোৱাৰীকেইজনী ঘৰত থাকোতে আকৌ -
অ বেলেগত কিয়নো যাব আকৌ উম। জানা শুনা মানুহ আছে অঁ। অ সেইকাৰণে মানে, পৰিয়ালৰ নে এনেই বেলেগ?
আমাৰ নিজৰ বাইদেউও হয় বাপেকৰ বায়েক।
অ নিজৰ বাইদেউ ওচৰতে পৰিছে।
নাই ও গেৱাত বিয়া হৈছিলে। তাৰ পৰা ইয়াতে হেৰি হল আও ইয়াতে উম ঘৰ বনাই কৰি মাটি চিতি কিনি ইয়াতে ঘৰ বনাই ললে। ভিনদেউ ভিনদেউ নাই বাইদেউ অকলশৰীয়া ভিনদেউ ঢুকালে।
অ ল'ৰা-ছোৱালী আছে নাই?
ছোৱালী এজনী বিয়া দিলে।
অ অকলশৰীয়া এতিয়া, অ কিবা কৰিছিল নে ভিনদেউৱে?
নাই নাই একো নকৰে খেতি কৰে আগতে ভিনদেউ বহুত খেতি বাতি কৰে বহুত - খেতি বুলি কৈছোং। মানে বহুত গছ গছনি অ। গছ গছ ছনি ৰোৱা পা একেবাৰে ভিনদেউ হাতত বৰ ভালোও আমাৰ ভিনদেউ একে গছ ৰুলেই হৈ যায়।
অ এতিয়া মানে তহঁতৰ ওচৰতে নেকি?
মানে আমাৰ ওচৰতে আও সিপাৰ ইপাৰ ৰাস্তাতো ইপাৰ সিপাৰ হয় আও।
তেতিয়াহ'লে উ কেনেকে চলে বাইদেউৱে মানে?
বাইদেউ চলাটো মানে কি আৰু হেৰি পায় এতিয়া ধৰি লওক বাইদেউ বৃদ্ধ পেঞ্চন পায়।
অ অ।
আকৌ বাইদেউ গৰু আছে।
অ'।
ভিনদেউ গৰু পুহিছিলে, গৰু আছে যে, গৰু সোপা আধি দি থৈছে এতিয়া বাইদেউ তেনেকে গৰু, চৰু লৈ ফুৰে আউ।
অ', ঠিকে আছে দে, এজনী মানুহ আউ উম।
চাকৰি কৰা ল'ৰালে বিয়া হৈছে নহয়, জীয়েকে
অ', অ', চিন্তা নাই দে তেতিয়াহ'লে।
অ', গে এই
থাকিব উম।
অ', জীয়েকে গিয়েকে ডিফেন্সত চাকৰি কৰে জীয়েকৰ।
অ', ভালে দে তেতিয়াহ'লে।
জীয়েকে চাই থাকে, আকৌ আমাৰ ভাই ককাই কেইটাও আমাৰ-আমাৰ যিটো আমাৰ আমাৰ ককাই ভাইকেইটাও চাই।
অ', অ', অ'। এ ওচৰতে এজনী মানুহ কিনো আৰু হয় চলিব পাৰিব। চাব এহেঁতেও ওচৰতে ককাই, ভাই।
অ', ওচৰতে আছোয়ে চব আউ।
গেৰুৱাত নোযোৱা হ'ল মানে আ গেৰুৱাত।
গেৰুৱাত ককা ভাইখিনি ধনীয়ে, গোটেই খিনিয়ে ধনী কিন্তু গেৰোৱাত যোৱা যায় আৰু, এনেই কিবা ক্ষেত্ৰতহে যায় এনেই তাত নেথাকে গৈ আউ।
উম, ঠিকে আছে মাকৰ ঘৰৰ ওচৰতে নিজৰ ঘৰখনৰ ওচৰতে হয়, এহেঁতক এতিয়া পাব পতককে এতিয়া, এতিয়া ল'ৰা ছোৱালী কেইটাও তহঁতৰ কাম আহিছে।
উম।
ভালেই কৰিছা।
এইটোৱে ওচৰতে থাকে আৰু ইমান হেৰি নাই আৰু।
অ', এতিয়া পতককে আহি গৈছে কিবা এটা বিপদত, তাততো নহ'ব তেনেকে।
অ', সেইটোৱে।
উম।
তাতনো এতিয়া কোন যাবগৈ সদায় কিবা এটা কামত যাবলৈ এতিয়া। আজিকালি জা জোৱালিহঁত আৰু চবৰে লগতে চব থা নাথাকে নহয় ন? সেইকাৰণে অ'। চব বেলেগ হ'ল আৰু অকলশৰীয়া অনুভৱ।
নহয়, আজিকালি অক-একেলগে থাকিব চবেই টানেই পায় হয়নে ন
উম, এতিয়া অকলশৰীয়া অনুভৱ হ'ব তাত থাকিলে।
তাত থাকিলে অ', তাতো বেলেগে হ'ল চবেই আউ। তাতো অকলেই হ'ব লাগিব উম।
কেইজন ভাইকে ভাই ককাই কেইটা পাই থাকে আৰু বোৱাৰী কিজনীয়ো ধৰি ল' বাইদেউক ইমান আলাই আথানি কোনো নকৰে আৰু, বাইদেউক মৰম চেনেহ কৰে আৰু চবেই। অ', গোটেইখিনি মৰম চেনেহ কৰে আৰু। এতিয়া ধৰি ল' বাইদেউ এতিয়া সা সকাম এটা পাতিলে বাইদেউ দৰকাৰ হয়, বাইদেউকে লাগে চব সময়তে।
অ', হয়, আকৌ তেনেকুৱা মানুহ এজনী লাগেও নহয় উম।
নামৰ আগ ভাগ লোৱা মানুহ।
অ', অ', অ'। হয় দে ভালে দে তেতিয়াহ'লে মিলি জুলি থাকিবি আৰু ন' ধুনীয়াকে।
অ', সেইয়া আৰু মিলি জুলিয়ে থাকিব লাগিব আৰু কি কৰিব, আৰু এতিয়া অ', যাওঁ, আমি উম হে মানে কি গৈয়ে থাকো, দুদিন তিনিদিনৰ মোৰে মোৰে গৈয়ে থাকো, দুদিন নগ'লে কয়ে তহঁত আহাই নাই যে এদিনো কব।
অ', তহঁতে গোটেই কেইজনী মিলি যাওঁ নে অকলে যাওঁ?
চবেই অকলে অকলে যাব পাৰে কিয় আৰু মিলি যোৱাটো কি আৰু অ', ইজনীয়ে এদিন সেইফালে, আমাৰ এতিয়া গোটেই খিনি বেলেগ বেলেগ কে থকা হ'লতো হয়। অ', কিজ সিজনী বোৱাৰী এক নী বোৱাৰী লগতে থাকে, অ' যাওঁ এজনী সৰুজনীৰ লগত যাওঁৱে একেলগে যাওঁ, সৰুজনীৰ লগত। সৰুজনী অকলে অকলে ঘূৰি ফুৰিব বেয়া পাই যে মোক
বেয়া পায়, ময়ো তেনেকুৱা মানে। ময়ো তেনেকুৱা এনেকে গাঁৱত গ'লে, ইয়াত আকৌ অকলে অকলে ঘূৰি ফুৰিম, গাওঁখনত যে মানুহ কাবাৰ ঘৰত গ'লে মানে আমাৰ নবৌক মানে লগ হ'লেহে ভাল লাগে আৰু।
অ', তাৰপিছত মানে কব অমুকলে যাওঁ ব'লচোন, এনেকে বাইদেউে ঘৰলে যাওঁ বলক এনেকে কয় আৰু মোক ফোন কৰিব আৰু, ওলা এনেকে কওঁ আৰু যাওঁ।
হয়, আকৌ তেনেকে গৈ মানে ভাল লাগে অকলে অকলে আপচোচ লাগে ন কেতিয়াবা সেইকাৰণে মানে, তই এবাৰ গৈ আহিলে বাৰু নালাগে।
অ', আমাৰ এতিয়া আমাৰ ঘৰৰ মানে কি আমাৰ বোৱাৰী কেইজনী, এতিয়া বাইদেউ ঘৰৰ ওচৰতে এজনী বা বোৱাৰী আমাৰ বাইদউৰ ঘৰৰ ওচৰতে আছে।
অ', অ'।
আমাৰ চাৰি নম্বৰ বোৱাৰীজনী তাতে।
অ', তাতে উঠি গৈছে মানে।
অ', তাতে ঘৰ, একেলগে মানে ম একে হেৰিতে আৰু বাউণ্ডৰীটে দুইটা ঘৰ।
আমাৰ মানে ইহঁতৰ ঘৰ সেইটো পাৰে মানে ন, ৰেলৱেষ্টচনৰ পিনে সিহঁতৰ পিনে দলংখনৰ সিপাৰে।
অ', দলংখন মানে ৰাস্তাটো সিপাৰে।
ৰাস্তাটো সিপাৰে মেইন ৰাস্তা।
অ', মেইন ৰাস্তা সিপাৰে আগতেতো একেটাই আছিলে ৰাস্তা। এতিয়া ৰাস্তাটো বনোৱাৰ পৰা ইপাৰ সিপাৰ হ'ল আৰু মানুহ।
উম হয় দে আগতে গৈ থাকো গৈ নহয়, আমি ইয়াত বগৰী গুৰিত সিহঁতৰ ঘৰত।
তাৰপিছত সেই মানুহ ঘৰ বা মানে বোৱাৰীজনীৰ ঘৰ কাষৰ একে একে এটা বাউণ্ডেৰীতে ৱাল চাল মাৰি থৈছে যে কেটা বাউণ্ডেৰীৰে বাইদেও ঘৰ ওচৰতে, বোৱাৰীজনীৰ ঘৰো আমাৰ।
অ', একেলগে যদি আৰু সুবিধা ধুনীয়া উম, বাইদেউৰ।
মানে ইজনী ইজনী অ' দুইজনী এই ধৰণৰ থাকে হয়, মানে এজনী অকেলে থাকিব নোৱাৰে আৰু দুইজনী মানে ইটো আমাৰ দেউৰটোও চাকৰি কৰে যে। চাকৰিত থাকে, সেইকাৰণে তাইও অকলশৰীয়া নহয় জানো ছোৱালীজনী লৈ পেলাই থাকা, বাইদেউ ৰখীয়া দুইজনী ৰখীয়া ৰখি হয় আৰু।
অ', ঠিকে আছে দে।
তাহঁতৰ সুবিধা আৰু এতিয়া, দুইজনী। আও ওলাই পেলাই এতিয়া দুই ঘৰতে সোমাওঁতে সোমাওঁতে আমাৰ নটা কেতিয়াবা ৰাতি সন্ধিয়া সময়ত যদি যাওঁ চাৰিটামান বজাত যাওঁ যদি
অ নটা বাজি যায়।
ইজনী ঘৰত সোমাওতে নটা বাজে গৈ আহোতে। মানে ইজনী ঘৰতো থাক অকমান সময় বহো সিজনী ঘৰতো।
তেনেকুৱাই হয় একেলগে আলহী ঘৰত গ'লেও এতিয়া এক একেখিনি জেগাতে যদি দুঘৰ তিনি ঘৰ থাকে নহয় বৰ দিগদা দাৰ দে ন ইঘৰত এবাৰ সিঘৰত এবাৰ তেনেকে কৰোতেই টাইমখিন দিনটো লাগে।
আমাৰ এডোখৰত আহি পেলাইও বেয়া আমাৰ বোৱাৰীকেইজনী যদি আহে আমাৰ তিনি ঘৰ। একেলগে ককাই-ভাই তিনি ঘৰ। তিনি ঘৰৰ লগত তিনি ঘৰত সোমাওঁতে সোমাওঁতে তাহাতৰো দচটা এঘাৰটা বাজে। সদায় যাওঁতে। কালি সেই বোৱাৰীজনী আহিছিলে ৰাতি নটা চাৰে নটাতহে মই থৈ আহিছোগৈ বোৱাৰীজনীক গৈ। তেনেকুৱা।
তেওঁ আকৌ ৰাতি হ'লেওঁ অ ভাত খালো। ভাত খালো আজি সেয়া হেৰি বনালো কুলা কচুৰ ঠাৰী। কালি কৈ আছিলো যে আজি বনালোঁ মই কুলা কচু। এই কচুখিনি বিচ গুচাই থাকোতেই একদম আজি এঘন্টামান গ'ল সময়। টাইম লাগে ন ঠাৰীখিনি বেচাওতে, হা নাই নাই ধৰা নাই অকনমান অক অকনমান ধৰিছিলে কিন্তু এতিয়া নাই আও মানে বেছি ধৰা নাই যেনেকে ধৰে
সেইকণ ধৰিবই লাগে দে সেইকণ নধৰিলে খা খোৱা যেনেই নালাগে কচু।
যেনেই নালাগে অ সেইটোৱে। এ খালো আজি আও তাকে সেইদিনাখন আনি থোৱা খিনি। বোলো সদায়হে বোলো খাম খাম বুলি ভাবো কচুটো খোৱা ভাল চবেই কৈ থাকে। উম আজি খালো। খাব লাগে। হ তাকে বনালো মাছ আনিছিলে মানে ৰাতিপুৱা মাছ আনিলেগৈ। মাছৰ লগত কি বনাম ভাবি থাকোতেই মানে বোলো মনত পৰিলে কুলা কচুৰ ঠাৰীকে বনাও আজি। তাৰপা উলিয়াই ল'লো গুচাওঁতে গুচাওঁতে এঘণ্টা, ভাত বনাওঁতেই মানে আজি একে দেৰ টা উম মানে হওঁতে মানে দুটা বাজিছে। তাৰপা আকৌ খাওঁতে কৰোঁতে আঢ়ৈটা বাজি গ'ল মানে। তাৰপা আজি মানে সেই সময়খিনি আজি কেনেকে গৈছে মানে গমেই পোৱা নাই, আজৰিয়ে মানে হোৱা নাই এতিয়াহে হৈছো আৰু। তাতে ইয়াত বৰষুণো পৰিলে নহয় আজি দপ দপকে।
অ বৰষুণ পৰি আছে ন। নাই নাই আমাৰ ফালে পৰা নাই। কিন কিনকে পৰিছিলে আগবেলাও কিন কিনকে পৰিছে।
আমাৰ ইয়াত আকৌ বেছিকে পৰিছিলে অলপ। তৎক্ষণাতে নাইকিয়াও হ'ল আকৌ পৰি পেলাই আকৌ শেষেই আকৌ ৰ'দেই দিলে।
অ, এতিয়া
ৰ'দেই ওলাই আছে, ৰ'দ ওলাই আছ লে আজি এতিয়া মানে অকণমান কমিছে আও এতিয়া আন্ধাৰ পাঁচটা বাজিবহি যে ন সেইকাৰণে।
অ।
তাৰপা ল'ৰাটো গ'ল আও এতিয়া নে ঘৰতে আছে?
ল'ৰাটো এইয়া আহিছেহে এতিয়া কামৰ পা।
আহিছে।
আজিকালি সদায় অহা-যোৱা কৰে নহয় অ, এতিয়া কামৰ পৰা আহিছে। এতিয়া ভাত খাই পেলাই অকণ জিৰণি শুইছে হি
আকৌ কাইলৈহে যাব আৰু
নাই ৰাতি যাব আজি ৰাতি হ'ব দে অকণ পিছত কথা পাতিম
অ হ'ব দে হ'ব দে